উম খবৰ ভাল।
অঁ আছো দিয়া তোমাৰ।
এয়া ঠিকেই কোৱা ড্ৰাইভত কি চলি আছে।
লাইফত চলি আছে আৰু তুমিতো পাহৰিলাই পচন নকৰাই। হেল্ল'।
হেল্ল'। পৰীক্ষা পৰীক্ষা।
পৰীক্ষা নীতি। ভাত খালা।
ভাত খোৱা নাই ভাত বনাই আছে তোমালোকৰ।
আমাৰো বনাই আছে আৰু ঘৰত মাহত কি কৰিছে?
আছে। ভাত বনাই আছে। মই এ ইনেই কিতাপখন লৈ পেলাই পঢ়ি। ছিলো
অ' অ' চবৰে ভাল নে?
ভালে ভালে তোমালোকৰ?
আমাৰো ভালেই।
এনেই কি কৰিম বুলি ভাবিছা পিছলে?
আৰু ল তুমি কি কৰিম বুলি ভাবিছা
মই ভাবিছোঁ এম এ এণ্ট্ৰেন্ঞ্চ এক্সাম দি টিচাৰ লাইনত যাওঁ নেকি!
পৰি কিনে এণ্ট্ৰেন্ এক্সাম হ'ব ন? আমাৰ হেৰি তাৰিখে তিন তাৰিখে।
অ' আচ্ছা
তুমি বৰ্তমান কি পঢ়ি আছা?
মই টুৱেলভ কমপ্লিট। কৰিম আৰু।
হয় নেকি? এম এ মানে বি এ কি লম বুলি ভাবিছা মেজৰ ণে ৰেগুলাৰ?
ভাবা নাই এতিয়াও মানে।
ভাবা নাই ন? বিজনেছ
তোমাৰ টিচাৰ কিয় হ'ব মন আছে।
টিচাৰ কিয় হ'ব মন আছে মানে নাৰছিংটো মোৰ আমাৰ ঘৰৰ মানুহে একচেপ্ট নকৰে। ম মই যোনটো ইচ্ছা সেইটো একচেপ্ট নকৰে কাৰণে উপায় নাই বেলেগ এটা ৰাস্তা আৰু
আচ্ছা।
ঘৰ মানুহৰ সন্মতি লাগিব ন? তেতিয়াই কৰিব পাৰে কেৰি কেৰিয়াত। বুইল্ড কৰিবৰ কাৰণে ফেমিলী ছাপ'ৰ্টটো মেইন।
বুজি পাইচা? ইনে চাহ তা খালা
খালোঁ বাৰু তুমি খালা নে নাই?
খালো খাই বৈ কিতাপখনকে চাওঁ বোলো পৰীক্ষাত কি আহিব। মাথা ঘূৰাই গৈছে যিহে প্ৰশ্ন আৰু পৰীক্ষাটো টানেই আহিব।
উম টান আহিব বাৰু
উম এন্ট্ৰেস এক্সাম নহয় জানো। মোৰ পঢ়ি পঢ়ি মানে এটা এক্সাম দি চেচ হোৱাই নাই আকৌ এতিয়া আকৌ এন - এক্সাম।
উম। অ', মানে হেৰি আৰু ধৰা তুমি নহয় অ' টিচাৰটো কৰাৰ লগে লগেও বিজনেচটো কৰিব পাৰিবা।
পাৰি কৰিব।
উম, পাৰ্টনাৰশিপ কৰিব পাৰিবা কৰা যদি।
উম উম, পাৰি কৰিব। তাকে বোলো এনে কলেজত জো নে স্কুল।
কোৱাছোন কি কলা?
এনে তোমাৰ কলেজ নে স্কুল হয়?
কলেজ কলেজ কিয় বাৰু?
কোনখন কলেজ? তেজপুৰ নে দৰং?
অ', হেৰি শুনাচোন?
কোৱা?
অ' বিজনেছ মানে ধৰা অ' বিজনেচত প্ৰফিট ধেৰ আছে ন'। ত'
ত', কোনটো লাইনত পঢ়িম বুলি ভাবিছা? বিজনে - বিজনেচৰটো বহুত কেটা লাইন আছে, কোনটো লাইন আছে কৰিম বুলি ভাবিছা।
পেট্ৰল, ডিজেল তাত বহুত প্ৰফিট আছে।
হয় নকি?
উম।
ছোৱালী মানুহে পেট্ৰল, ডিজেলৰ কাম কৰে জানো?
পাৰেতো। আজিকালি ছোৱালী, ল'ৰা চব সমান।
সেইটো হয় বাৰু সমানেই কিন্তু দেখা নাই কৰা।
অ', বিজনেচ কৰিব পাৰি।
উম্ আৰু বেলেগ একো ভাবা নাই?
বেলেগো ভাবিছো যদি তাত হেৰি হ'ব নোৱাৰো দেন, অ' মানে ধৰা এতিয়া তাত নোৱাৰিলে মানে তো' কিবা এটা নহয় কিবা এটা কৰিব লাগিব, তো' মই ভাবিছো শ্বপিং মল এখন খুলি দিম ন'হলে ৰেচ
বিজনেছটো কৰি মানে কিমানখিনি তুমি গ্ৰোথ - গত - গ্ৰোথ কৰি কি কৰিব বিচাৰিছা লাইফত?
গ্ৰোথ মানে মোৰ এটা কাৰণে কৰিব আছে কাৰ - যাতে এতিয়া কষ্ট কৰিম হা, পাছত যাতে একো কষ্ট কৰিব নালাগে, ভালকে থাকিব পাৰো। কিবা দৰকাৰ হলে, টকা চকা দৰকাৰ হলে গোটেই বেলেগ
কমি নহয় আৰু সেইটোৱে। সেইটোতো চবে খোজে। কিবা এটা যাতে কেৰিয়াৰ নিজৰ হ'লে তেতিয়া বেলেগো পিছত সুধিব লগা নহয় আৰু।
উম ', ঘৰৰ যাতে মা -বাপাই যত হাত ৰাখে সেইটো লৈ দিব পাৰো সেইটো কাৰণে আৰু।
এতিয়া বৰ্তমান কোনটো মানে ছাবজেক্টত পঢ়ি আছা কেৰিয়াৰৰ কাৰণে?
মই কমাৰ্চ লৈছো
কমাৰ্চ লৈছা ন কমাৰ্চো টান হ'ব বাৰু ভালকে পঢ়িব লাগিব।
উম উম।
গন পাইছা মোৰ ভণ্টিজনীও মানে তাই কমাৰ্চ লৈছে ন। বহুত টাফ হয় কিন্তু ভাল। পঢ়িব লাগিব বা আগলৈও যদি পঢ়িম বুলি ভাবিছা ন বিজনেচত। মই ভাল। ভন্তিজনিও তো পঢ়ি আছে তাই মানে ওপৰত ভিত্তি কৰি কৈছোঁ কুৱেশচনবিলাক বহুত হাৰ্ড আহে মানে ভালকৈ পঢ়িব লাগিব। যদি বিজনে লাইনত যোৱা। আৰু বহুতখিনি আছে কৰিব পৰা।
হা
পঢ়ো বুলি ক'লে বহুতখিনি আছে।
উম উম তোমাৰ নত ইচ্ছা হব ক।
টিচাৰ হকল মানে সেয়া নাৰ্ছিং লাইনতো ঘৰত মানুহে নিদিয়ে। টিচাৰ লাইনত মানে আজিকালি। চাউ ঢেৰ হৈছে ন পাপাই কৈছে টিচাৰ ও ধেৰ হৈছে যিহেতুকে এয়া সেইটো পঢ়িও লাভ নাই এতিয়া বেলেগ চাবও পাৰি। যেনেকে ফৰেষ্টৰ। যিকোনো যেতিয়া মানে চাকৰি এটা যেতিয়া উপযুক্ত হ'ম তেতিয়া আৰু বিচাৰি ল'ম। এতিয়া আপুনি বৰ্তমান কি কৰিব পাৰোঁ। যিমানখিনি পঢ়িব পাৰোঁ ঘৰৰ পৰা পঢ়াই ভালকে পঢ়ো কিমানখিনি দূৰ যাওঁ।
হয় হয় বাকি। ভাত পানি কেতিয়া খাবা নো?
খাম দেৰি আমাৰ এতিয়া ভাত পানী খোৱা নহয় চাৰে বাৰটা এটা বাজে। মই কওঁতে দেৰি হয় যে মা পাপাই ৰখি থাকে মোৰ কাৰণে উপায় নাই। নপঢ়িলেও নহয়।
উম মা পাপা খবৰ ভাল নে? মা পাপাৰ খবৰ ভাল।
ভাল ভাল তোমালোকৰ ভালেই নহয়।
ভালে ভালে মা কি কৰিছে তোমাৰ?
এতিয়া ভাত বনাই আছে আইতাও আহিছে একেলগে ভাত বনাই আছে কথা পাতি।
অঁ অঁ
অকলে ৰুমত পঢ়ি আছোঁ ভণ্টি গৈছে ৰিহাজ অখৰা। ভাওনাৰ।
উম
মই আৰু এই কিতাপখন মকালে লিখি আছোঁ প্ৰিভিয়াছ পেপাৰবিলাক কালেক্ট কৰি লিখি আছোঁ মানে। যোনবিলাক আগতে আহি যোৱা ন সেইবিলাক কৰবা বেছি আহে
উম উম উম
উম আহি যাব পাৰে কি ঠিক ন কাৰণ যিহেতুকে আগৰ পেপাৰবোৰ আহে দুই এটা কুৱেশ্যন পৰে কমন। উম, তোমাৰ এক্সজাম হৈ গ'ল?
এক্সজামৰ মোৰ হৈ গ'ল। অঁ হে মানে হেৰি জানা! অঁ বিজনেচৰ বাহিৰেও টকা মানে চৰকাৰী চাকৰি বিলাকত বহুত আছে। তুমি ধৰা চৰকাৰী চাকৰিত থাকা বহুত ইম্পৰ্টেন্ট আজিকালি আহ তোমাৰ পিছলৈও কাম আহে এ পইচা পাই থাককা ন চ চাকৰিতো যোৱাৰ পিছতো।
চাকৰি মানে কি জানা চাকৰিটো তুমি মান্থলি এতিয়া তিনি চাৰি হাজাৰ টকা পালেও বিজনেছত তুমি এবাৰ ইনভেষ্টমেণ্ট কৰিলে ন মানে বছৰেক তুমি বহি পুৰি খাই থাকিব পাৰিবা বুজি পাইছা। আমাৰ দেউতাৰে বিজনেছ আছে।
উম
পইছা, চ' মানে জানো আৰু বিজনেছত বেছি প্ৰফিট আছে কৰিব পৰেতো নিজৰ নিজৰ চইজ আৰু।
চ বছে এতিয়া আহ অ মই কি কৈছিলো জান অ মানে হেৰি মোৰ গা গা চা ভাল লগাগা নে হব দিয়া ন। মোৰ গা চা ভাল লগা নাই মানে মই শুম এতিয়া।
অ শুব পাৰো একো নাই। হেৰি আৰু বা কোৱা!
অ কোৱা তুমি, তোমাৰ আহিবা আমাৰ ঘৰত।
আচ্ছা মানে খোৱা বোৱা হ'ল ভাত পানী।
নাই চাত নাখাওঁ মই। কি বুলি কয় আহিবা আহিবা আমাৰ। ঘৰত।
যাব লাগিব তোমালোকৰ ঘৰত এতিয়াতো চিনাকি যিহেতুকে।
কালি, কালি বা ৰাতিুৱা শুনিছা
হম।
কালিমানে আহি যাবা আমি পাৰ্টনাৰশিপ কৰি বিজনেছ এটা খুলিম বুলি কৈছো নহয়।
উম উম।
ডিছকাচ কৰিম।
অ'কে কৰিব পাৰি মই আহিম বাৰু। এতিয়া তোমাৰ গাটো বেয়া নেকি? কি বাৰু।
গটো বেয়া।
অঁ, সেইকাৰণে তাকে বোলো ভালকে পাৰ্টনাৰশিপ কৰিলে ভাল হ'ব।
আহিবা পাটনা।
উম কিমান। দূৰ লৈ যাম বুলি ভাবিছা? দিব দিব কিয় নিদিব। মাওঁতে যিহেতুকে মোৰ ভালটোৱেই বিচাৰিব মই যি খুজিমতো সেইটোৱে মাওঁতে বিচাৰিব ন।
উম উম, হয়।
ভালটোৱে ভালটোৱে বিচাৰিব।
আগত তুমি। হেৰি আগত তুমি ঘৰত কথা পাতি ল'বা পাপাৰ লগত বা তোমালোকৰ পাপাই যিহেতু বিজনেছ কৰে তো তেওঁ জানিব নহ।
অঁ, জানিব জানিব অভিজ্ঞতা। থকা মানুহ ন। পাপাক সুধিম, সুধি পেলাই কম তোমাক, ভালকে দিছকাচন কৰিব কে বিল ফটোমাৰ ন।
কালি তুমি আহ পাঁচটা ছয়ট মান বজাত আহি যাবা।
ঠিক আছে বাৰু, মই ঘৰত গৈ পেলাই সব কথাবিলাক পাতিম তোমাৰ লগত।
উম হম।
কি এতিয়া। সৰু সুৰাকে খুলিম বিনে।
সৰু সুৰাকৈতো ডাঙৰ হ'ব ন পিছলৈ।
উ উ প্ৰফিট হলে ভাল যদি লছ হয় তেনেহলে আৰু বেলেগ
বেলেগ চাব লাগিব হয় আহ তে তাকেই তো চাব লাগিবতো লছ তো চাব লাগিব ন
উম উম দিয়া হ'ব
হুম্
হ'ব দিয়া বাই মই মানে খো আৰু
হ'ব ঠিক আছে তেতিয়াহ'লে মই কাইলৈ আহিম ন
অঁ আহিবা
অঁ ঠিক আছে